হেল্ল'
হয়, শুনিছে?
অহ। শুনা পাইছো, হয় হয় ভালে আছো দে।
অ বাকী আহ আপোনালোকৰ আহ তাতে কেনেকুৱা কি কি শস্য ৰোৱেনো, সেই আপুনি য'ত থাকে তাতে? হয়
চব্জি সেইবোৰ
হয় হয়
অ এনে ঠাণ্ডা বতৰতো আমি আমাৰ ইয়াতে আ ই লাই শাক লফা শাক ধুনিয়া সেইবোৰ মানে ব্যৱহাৰ কৰে আৰু এনে পথাৰত মানে সেইবোৰ মানে ঘৰত ঘৰতে ৰুই আৰু ঘৰতে মানে অৰগেনিক খাব বিচাৰে যে এ এনে গোবৰৰ সা সাৰেদি সাৰেদি বেলেগ এনে ৰাস ৰা ৰাসায়নিক সাৰ সাৰ বিলাক মানে নেদে আৰু
বুজিছো
পথাৰত ক'বা গেলে এই সৰিয়ৰ আৰু দালি সেইবোৰক মানে কৰে আৰু এনে গৰমৰ বতৰত মানে কলে ক'ব গ'লে এতিয়াতো মানে ধানৰ খেতি তি চলি আছে না একদম চাৰিওফালে পথাৰত চবেই মানে ধান ৰোৱাত বিজি আছে এতিয়া মানে কোনোবা কঠীয়া তুলি আছে কোনোবা ধান ৰুই আছে সেইবোৰতে আমাৰ এইফালে বিজি আছে একদম চবেই মানে ব্যস্ততা আৰু অহ বতৰতো মানে ভাল নিদিয়ে না কেতিয়াবা একদম বৰষুণ হলে একসপ্তাহ বৰষুণ দি দিয়ে আৰু কেতিয়াবা মানে ৰ'দ দিলে একদম এক সপ্তাহ, দুই সপ্তাহমান ৰ'দটো দি দিয়ে। কে- মানে যেতিয়া ৰ'দ লাগে, তেতিয়া নেদে আৰু যেতিয়া বৰষুণ লাগে, তেতিয়া মানে বৰষুণটো হয়। সেইটো নাপায়, তেনেকুৱা হয়। মানে আজিকালি বতৰটো মানে এটো এ একোকে মানে বি- বিশাস- মানে বিশ্বাস উম, নাইকিয়া হৈ গেল। অ' কৰিবা নোৱাৰে। তেনেকে হয় আৰু।
তাকে। এই দুদিনে আপোনাৰ আমাৰে- মই য'ত থাকোঁ, ইয়াত আপোনাৰ বৰষুণ দি আছিলে আজি হঠাৎ ইমান ৰ'দ দি দিলে। এতিয়া আপোনাৰ স্কুলবিলাক বন্ধ হোৱা বাবেহে ল'ৰা-ছো ছোৱালীবিলাকে আজি যোৱা নাই, ধৰি লওঁক। কিন্তু ইমান যদি ৰ'দ দি দিয়ে,
হয়। তথাপি মানে প্ৰাইভেট স্কুলবোৰ এতিয়াও খুলি আছে। উ যোনে যোনে মানে হয় চৰকাৰী স্কুল সেইবোৰ হে বন্ধ পাইছে যোৱা কালিৰ পৰাই এক তাৰিখ যিহেতু যোৱাকালি মানে প্ৰাইভেট স্কুল বিলাকতো তেনেকে না ৰিজাল্ট ভাল কৰিব লাগে সেইবাবে ক্লাছটো কৰি থাক বন্ধ হলেও এই জুলাইত অ ঠিক তেনেদৰে চলি আছে আমাৰ এইফালে। আহ এনে আপুনি আপোনাৰ প্ৰিয় খাদ্যবোৰ কি কি?
প্ৰিয় খাদ্য মোৰো একেই দিয়ক মই ঘৰৰ খাদ্য খাইহে বেছি ভাল পাওঁ বাহিৰতকৈ আচলতে বাহিৰৰ খাদ্য কিনো খাব আৰু গ
অ এই সেইটোৱে আৰু শৰীৰটো বেয়া কৰি দিয়ে না। আজিকালিটো কি বেমাৰ বেমাৰ বেমাৰ সেইবোৰ চলিত থাকে এই ফাষ্টফুড যে খাওঁ আমি বাহিৰৰ খানা সেইবোৰতে মানে বেয়া কৰি দিয়ে।
এতিয়া এতিয়া আপোনালোকৰ বাৰু সেইটো হিচাপত কিন্তু ভাল হৈছে যে আপোনালোকে হয়তো ঘৰতে খেতি কৰি পেলাই খায়
হয় হয় ঘৰতে আমি খেতি কৰি পেলাই খাই এতিয়াতো আছে আমাৰ সেই কি কয় লেচেৰা বা দাংবদী সেইবোৰ আছে
দাংবদী টো কি কেনেকুৱা? হয় মই ধৰিব পৰা নাই?
লেচৰা লেচৰা
অ সেইটোকে কয় ন দাংবদী বুলি। বুজিছো বুজিছো, অঁ আমাৰ ইয়াত তাত সেই বস্তুটো আপোনাৰ খুব প্ৰব্লেম গা ঘৰবিলাক ওচৰ ওচৰটো মাতিয়ে নাই।
অ মানে অঁ হয় হয় সেইটো চহৰ এৰিয়া হয় যে। সেইটোৰ কাৰণে, গাঁৱত আৰু বহুত মাটি আছে আৰু মানে জাগাও আছে না সেইকাৰণে ৰুব পাৰে। সেইবোৰ খেতিবোৰ কৰিব পাৰে আৰু। তেনেকুৱা।
আপোনালোকৰ সিফালে মানে ৰাস্তা ঘাটবোৰ ঠিক হৈছে ন এতিয়া?
হয় হয় ঠিকেই আছে হয়। ঠিকেই হৈছে এতিয়াতো ইমান মানে অ বেয়া নহয় আৰু। এনেই ভিতৰ ভিতৰ অঞ্চলৰদি যদি আমাৰ ফালেও বহুত ভিতৰীয়া জাগা আছে না আমাৰ দক্ষিণ ফালে দক্ষিণ নহয় এ উত্তৰ উত্তৰ ফালে হয়।
এই ভিতৰীয়া অঞ্চলত মানে বেছিভাগ হোৱা নাই, আমি যে কেতিয়াবা মানে ফুৰিব যা যাওঁ ন এনেই, টাইম মানে থাকিলে এনেই জাগাবোৰ চাই কিনে ভাল লাগে মোৰ, তেতিয়া মানে দেখা পাওঁ যে কিছুমান বনাইছিল দে বনোৱাতো মানে বেয়া হৈছে আৰু কিছুমান মানে কিছুমান ৰাস্ত মানে বনা নাইনাই এতিয়ালৈকে এনেকে পাখা ৰাস্তা সেইটো বনাই নাই, ঠিক তেনেদৰে আৰু আছে আৰু আৰু এ যোনে মানে চহৰ অঞ্চলৰ অলপ কাষত আছে সেইবোৰ ৰাস্তাবোৰ ভাল আছে। আৰু কনষ্ট্ৰাকচন বোৰ হয় হয়, কনষ্ট্ৰাকচন বোৰো অঁ আমাৰ এইফালে পায় পায় পায়।
কিছুমান ঠাই আছে আজিকাল এতিয়ালৈকেও পোৱা নাই বুলি শুনিছো মই।
অ সেইটো যেনেবা আমি মোবাইলতে দেখ
তাকে তাকে তাকে এতিয়া আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা কি কি পায় ন মানুহখিনিয়ে
এনেতো অৰুণোদয় পায় সেইটো গম পাওঁ এনে আৰু চাউল, দালি। আৰু নিমখ সেইবোৰ মানে পাইছে বুলি শুনা পাইছো আমাৰ নাপায় আৰু সেইটো।
বুজিছো। আৰু অ', মানুহখিনিকো কিবা ঘৰো দিছে বোলে কিছুমান মানুহক। বিলাকক
হয় হয় সেইটোতো মাজে মাজে পাই থাকে, সেইটো পাই গৈছে অলৰেডি আৰু। পিছত পাই যাব নেকি আৰু। সেইবোৰ মান মই অ', বেছিভাগ মানে গুৰুত্ব নিদিয়ে মানে যোনে কি পায় কি নাপায় সেইটো মানে ইমান মই গুৰুতটো নিদিয়ে ভাল কৰি নাজানো আৰু সেইটো মানে কি আহ শুনা পাওঁ আৰু গাঁৱত থাকে যদিও এ কেতিয়াবা কাৰোবাৰ যেনিবা এইটো ঘৰৰ পৰিয়ালতটো অলপ ভাল নহ'লে যে ঘৰ বনাই পাক খাৰ ঘৰ বনালে দেখা পা যে অ', তেনেহলে গম পাও যে অ', ঘৰ পাইছে চৰকাৰৰ পৰা এইটো।
ভালে কৰিলে বাৰু কিছুমান ক্ষেত্ৰত আপোনাৰ এতিয়া মানুহখিনি যিখিনে থাকিবলৈ ঘৰ নাই তাহাঁতৰ অন্ততঃ থাকিবলৈ ঘৰ এটা হ'ল।
তাকে ভালে কৰিছে। আৰু তেনেকে কৰিব কৰিবও লাগে আৰু কৰি থাকিবও লাগে।
লাগে লাগে আপুনি এতিয়া যেনেকে ক'লে মোক যে কিছুমান ঠাইত এতিয়াও আপোনাৰ অ', মানে ৰাস্তা ঘাট ভালকৈ বনা নাই।
হয়।
গতিকে সেইটো এটা কিন্তু আচলতে দুখ লগা কথা আমাৰ গুৱাহাটীতে এতিয়া ব আপোনাৰ কিছুমান জাগাত ৰাস্তা ঘাটে জ নাই।
হয়।
গৈ পেলাই দুহেজাৰ ছাব্বিশ পালে দুহেজাৰ ছাব্বিশলৈকে যদি ৰাস্তা এ টা নবনে কিন্তু দলং বনি থাকে
সেইটোও হয়। গুৱাহাটীত এতিয়া যোৱাটো মানে লাষ্ট লাষ্ট মাডত গৈছিলোঁ মই, এতিয়া যোৱা নাই। এইবাৰ জুলাইত লাষ্ট উইকত যাম চাগে এনে ফুৰিবলে আৰু।
বনোৱা
হয় হয় দেখিছোঁ। লাষ্ট মান্থত আমি মানে তাতে গৈছিলো চাবলৈ।
হয় নেকি?
অ', এইটো কৈছে ন' এইটো কৈছে ন নৰ্থ নৰ্থ গুৱাহাটী যোৱাৰ সেইটো কৈছে ছে ন'।
নাই নাই সেইখনতে মই যোৱা নাই আচলতে সেইখন মোৰ চাবলৈ মন আছে অলপ
অ', অ', তাতে আমি গৈছো। সেই খ দে অকনমান মানে চাই আহিছো আৰু অলপ দূৰৰ পৰা। ইমান আহ ঠাইলৈকে সেই দলংখনলৈকে যোৱাই নাই।
আৰু এখন বনাইছে আপোনাৰ আহ চান্দমাৰীৰ পৰা চান্দমাৰীৰ পৰা আপুনি দেখা পাব আপোনাৰ আহ নুনমাটিৰ পৰা হয় নেকি নুনমাটি মানৰ পৰা আপোনাৰ
সেইটো ফ্লাইঅভাৰ ন নদীৰ ওপৰত আছে। সেইটো মই গম নাপাও, ফ্লাই অভাৰ অ'। অ', অ', আচ্ছা অ সেইটো দেখিছো একদম বাৰে এই ইয়ালৈকে ক'ব পাৰে কি ক গুৱাহাটী ক্লাবলৈকে চাগে।
গুৱাহাটী ক্লাবৰলৈকে অ'।
হয়।
সেইখন আপোনাৰ নতুনকে খুলিলে আৰু এখন খুলিব বুলি এতিয়া শুনি আছো আপোনাৰ আহ
তেতিয়া গৈছিলো তেত হয় অ সেইটো মই যেতিয়া গৈছিলো তেতিয়া মানে কনষ্ট্ৰাকচন চলি আছিলে এতিয়া হৈছে নেকি এতিয়া
হৈ গ'ল এতিয়া আপোনাৰ গাড়ী মানে আপোনাৰ এতিয়া আৰু ৰখি থাকিব লগা নহয় আৰু ইমান খিনি
অ ভিৰ নহল ন অ যাম এতিয়া যাম নহয় নেকি বাৰু অ ভালে হৈছে এইবাৰ আমি যোৱাতে মানে ভাল হব তেতিয়া
তাকে এতিয়া নৰ্থ গুৱাহাটীৰ সেইখন সেইখনত গৈছে তাৰমানে আপোনালোকে সেই সেই ব্ৰিজখনো আপোনাৰ এখন অ কিবা আছে চুইজাৰলেণ্ডতো এনে কি এখন তেনেকুৱা ধৰণৰ এখন আৰু আছিলে
টো ডিজাইন টো লৈছে ন হয় ডিজাইনটো লৈছে। উম ভালে হৈছে ভালে দেখিছে দূৰৰ প পৰা মানে ফটো চটো ল'লে বহুত ভাল দেখে
তাকে তাকে আপোনাৰ বাহিৰৰ মানুহখিনি আহিলে এতিয়া চালে তেওঁলোকেও অলপ তেনেকুৱা
অ তেনেকে মানে অলপ ইউনিক ইউনিক ষ্টাইলৰ বনাই থব লাগে তেনেহলেহে বাহিৰৰ মানুহ চাব আহিব একো নাথাকিলে আৰু কি মানে এ কোনটো চাবলে আহিব বাহিৰৰ মানুহ? যেনে আমিও মানে বেলেগ গ'ত অ ভাল ভাল এ এডভাই এডভাইটেছজমেন্ট পাও ন আমি। ফেচবুকত ইয়াৰ বাবেহে আমি চাবলৈ যাওঁ।
হয়।
ৰাজ্যত বা দেশত এনেকুৱা
এতিয়া সেইবোৰে আপোনাৰ চলি আছে আৰু।
হয়।
উন্নতি কৰিছে বাৰু ভালে খিনি কিবা কিবি কৰিলে, এতিয়া খালি ল'ৰা-ছোৱালীবিলাকৰ আগত তে আপোনাৰ স্কুটি দিয়া আছিলে সেইখন কিন্তু বন্ধ কৰা বুলি শুনিলো এতিয়া।
মানে পাৰ্চন্টজ হাই হ'ব লাগে নেকি?
অ আছিলে তেনেকুৱা আগতে এতিয়াতো একেবাৰে মানে সকলোকে বন্ধ কৰালে।
অহ অহ অহ।
মেট্ৰিকৰো আপোনাৰ তেনেকুৱা হ'ল।
উম আগতেতো লেপটপো পাইছিলে। অ হয় ষ্টেড কৰা মানে কল ফাৰ্ষ্ট ট্ৰিবিউন কৰাটোৱে পাইছিলে আগতে। এই টু থাউজেণ্ড ফট টিন ফিফটিন মানত।
হয়।
অ।
আমাৰ আহ হৈ টাইমটো
হয় হয়।
ঠিক আছে ভাল লাগিলে কথ
অঁ ভাল লাগিলে।
ঠিক আছে।